হেল্ল' কি কৰি আছ
এনে পঢ়ি আছো তুমি
অ বহি আছা নেকি আত্ছা মই ঘৰৰ কাম কৰি আছিলো অ তুমি কৰা নে ঘৰৰ কাম
অ অলপ চলপ কাম বোৰ কৰো
অ কি কি কৰা
এনে কেতিয়াবা ঝাৰু চাৰু মাৰি দিওঁ আৰু কেতিয়াবা ভাত চাত বনাও আৰু ভাত চাত বহাই দিও
উম আচ্ছা তুমিয়ে কৰা নেকি ঘৰটে কাম
অলপ চলপ কৰো আৰু তাৰ পিছত টিভি চাই থাকো
অ এনেই টিভি চোৱা ন
অ তুমি চোৱা নে
কি
টিভি
অ চাও টভি মই কেতিয়াবা কাম শেষ হোৱাৰ পিছত চাই থাকো কেতিয়াবা কাম কৰি কৰিয়ে চাই থাকো
হয় নেকি অ এনে তুমি কি কি কি টিভিত কি চোৱা মানে গান চান না মুভি চোৱা নেকি
কেতিয়াবা মানে ৰাতিপুৱা টাইমত মানে গানে শুনো বেছিকে টিভিত যতকে গান শুনো আৰু উ তোমাৰ কেতিয়াবা এ তোমাৰ কি কয় প্ৰাই মানে সেইটো চাও সাবধান ইণ্ডিয়া চাও অ তুমি চোৱা নে এইবোৰ
আহ মই গান শুনিকে ভাল পাওঁ আৰু এনে মুভি চুভি চাইকে ভাল পাওঁ কাইমটো এইটো হেৰি ইমান নাচাও ম আৰু ভাল নাপাওঁ
অ হয় নেকি চিৰিয়েল চোৱা নেকি
এই চিৰিয়েল এটো নামে নল'বা সেটো চালি মে মাথাই গৰম হৈ যায় না হিন্দী চিৰিয়েলটো মই চাব ভালে নাপাওঁ একেবাৰে ভাল নাপাওঁ
অ আমাৰ ঘৰত মানে বেচিকে চিৰিয়েল চলে চব চিৰিয়েল মই মানে এইটো চাওঁ তোমাৰ
টিভিত চিৰিয়েল লগোৱা থকা পালে মানে মই মা গৰম হৈ থাকে তাৰে বি
ফিচ বিলা চাওঁ সেইটো তোমাৰ সেইটো চাওঁ ভাল লাগে আৰু ৰ'ড চাওঁ আৰু সাত্ৰক খিলাাৰী সেইবোৰ চাও ভাল লাগে মই সেইবোৰ বেছি চাই খনে ভাল পাওঁ
বিগ বছ চোৱা নে
অ বিগ বছ চাওঁ কেতিয়াবা চাও ইমান নাচাও তুমি চোৱানে
উম কৈতিয়া বছোৱা যায় বিগ বছটো
অ কেনেকুৱা লাগে এনে বিষ বস্তু মান
ঠিকে লাগে আৰু, ইমান অলপ এইটো অভাৰ এক্টিং কৰা যেন লাগে কেতিয়াবা।
নহয় মোকতো এনেকুৱা লাগে বেছি দে সাহ্য কৰি থাকে ন?
এইটো বেয়া লাগে এ ভাল নালাগে সেইকাৰণে ইমানে। কেতিয়াবা চাই দিওঁ আৰু কেতিয়াবা কেতিয়াবা আহ একটেক কৰে আৰু মানে চোৱা বতা চোৱা যেন চাই ব মন লগা যায় তেনেকুৱা, তেতিয়া চোৱা যায়।
উম ঠিকেই ক'লা, আৰু এনেই কি কিছো আৰু বেছিকে?
এনেই মুভি চাওঁ। ছাউথ ইণ্ডিয়ান মুভিবোৰ চাওঁ। কৰিশ্মা মুভি চাওঁ এনেকুৱা বহুত ধৰণৰ মুভিবোৰ আছে। সেইবোৰ চাওঁ, তুমি কেনেকুৱা চোৱা? ছাউথ ইণ্ডিয়ান আলু অৰ্জুনৰ চাওঁ, প্ৰভাসৰ চাওঁ, ৰবীন্দ্ৰৰ চাওঁ তুমি কাৰ কাৰ ছোৱা এনে, মভিছোৱা নে তুমি?
মই সেনেকুৱাকৃ নাজানো ছাউথৰ মই হি'ৰবোৰৰ নাম নাজানো এনে চাওঁ আৰু কিবা। কিবি তোমাৰ গীতা গোবিন্দ মুভি চাইছো, ডিয়ৰ কমৰেড এইটো চাইছো, তোমাৰ কাঞ্চনা চালো আৰু তোমাৰ এ এটা আছিল কিবা বিজনেচ মেন বুলি আছে
হয়, হয় অ' খত্ৰো কা খিলা়ৰী এইটো চাইছা নে খুংখৰ খুংখাৰ। জলোৱা
অ' সেইটো সেইবোৰ চাইছিলো, আৰু তোমাৰ এই এটা থা কে যে আৰু এটা কি কয় অ এইটো ফেমাচ আছিল তোমাৰ কি কয় তোমাৰ এ এই নতুন যে ওলাইছিলে তোমাৰ
কোনটোৱা
অ' এ মনতে পৰা নাই মোৰ কি কৰে গান আছে যে তেওঁ শ্ৰীৱল্লী বুলি গান আছে হেইটো।
পুষ্পা।
অ', অ', অ' সেইটো চাইছো।
পুষ্পা পুষ্পা চাইছো মই, পুষ্পা ওৱানো চাইছোঁ পুষ্পা টুও চাইছোঁ। এই ছাউথৰ মুভি মানে চোৱা যায়। ছিউথৰ মুভি মানে চোৱা যায় ভাল লাগে।
সেইটো ভাল লাগে আৰু এই যে তুমি যে ডান্স কৰে যে এতিয়া কিবা নাচ' নাচ' সংত সেইটো ভাল লাগে।
উম সেইটোয়ে চাইছো তুমি ক'লা যে নাচো নাচ' সেইবোৰো চাইছো মানে। এ এনেকুৱা মুভিবোৰ ভাল লাগে মানে ছাউথ ইণ্ডিয়ান অলপ এক শ্যন সেইবোৰ মানে ভাল লাগে এতিয়া।
উম, উম।
নহ'লে মানে
বেছিকে একশ্যন থাকে তোমাৰ সেইটোত।
সীতাৰাম চালানে!
অ' সীতাৰাম চাইছিলো অলপ চাইছিলো ইমান চোৱা নাই আগতে চাইছিলো এবাৰ।
সেনেকুৱা উম গীতা গবিন্দা?
হয়। উম গীতা গোবিন্দা চালো ডিয়েৰ ক কম্ৰেদো চালো তোমাৰ। আৰু এটা যে থাকে তোমাৰ এই কি বা কয় সেইটো যে এই সৰুতে যে তোমাৰ এ হৈ যায় ন মানে ল'ৰা ছোৱালীযে থাকে ডাঙৰ হৈ কিনে যে এ হে কৰে যে মানে ল
উম
অ
এ লগ ধৰে এই মুভিটো গ'ম নাপাওঁৱে।
অ' এইটো মুভি চ মোৰ মুভিছ নামেই নাহে মানে এইটোতো বেছি চাই আছো আৰু। ত' এই পিয়নো' পিয়ন-পিয়ানো বজাই যে এইটো ল'ৰাই।
অ', অ', অ', গম পালোঁ তুমি কি মুভি ক'লা।
অ'।
তকদিৰ নে কিবা নাম আছিলে।
অ', অ', ত কদিৰ অ'। তোমাৰতো মনতে আছে মোৰ মনতে নাই সেইবোৰ।
হয় নেকি? মই চাইছোঁ সেইটো মুভিটো অ', বেছিভাগ চোৱা যায় সেইবোৰ মুভি।
উম, তোমাৰ মানে সেইবোৰ বেছি মনত আছে আৰু নামবোৰ ন চালে, মোৰ নাম মনতে নাথাকে মোৰ নামবোৰ।
অ', কিছুমান মুভি থাকে যেনেকুৱা মনত থাকি যায় আৰু হিন্দী মুভিবোৰ চোৱানে?
হিন্দী মুভি চাওঁ, হিন্দী মুভিও চাওঁ। আজিকালিটো তোমাৰ বেছি মুভি এনে টিভিত চালে চব চাওঁ। থাকে আৰু, সেনেকুৱা কোনো চেন কোনটো চেনেলতে নাই সেনেকা চাউথৰ মুভি নাই, চব চেনেলতে চাউথৰ মুভিয়ে দি থাকে আজিকালি।
আজিকালি মানে ইণ্ডিয়ান হিৰ'বোৰ বুলিকে ইণ্ডিয়ান হিৰো হিৰ'ৰ লগত মানে হিন্দী বুলি ইণ্ডিয়ান বুলি এইটো। আমাৰ কি ছলমান খান, চাৰুক খান সেইবোৰৰ লগতো মুভি বনাই যায়। ভাললাগে আজিকালি, চবে মিলি বনায় আজিকালি।
হিন্দী মুভি বেছি মানে টিভিত নিদিয়ে।
উম।
মই মানে চাইছিলোঁ, কালি চানডে আছিল যে মই চাইছিলোঁ তোমাৰ। তোমাৰ কালি মই ৰামায়াৱাস্তবায়া মুভি চালোঁ। অ', সেইটো মানে দিছিল আৰু তোমাৰ উম' এইটো মই বৰ ভাল পাওঁ মোৰ ফেভৰেট মভি হয়, এইটো।
উম।
তোমাৰ এনে অ', হেপ্পী এণ্ডিং হয়, ভাললাগে মভী কোনটো হয়?
মোৰ ফেভৰেট মুভি ক'ব গ'লে গজনীতটো ভাল লাগে।
অ', অ', গাজনি মোক বৰ ভাল লাগে। অ', বৰ ভাল লাগে এইটো। কিন্তু এইটোয়ে বেয়া লাগে মানে মুভিবোৰত মানে হেপ্পী এণ্ডিং হ'লে ভাললাগে সেইটোত মানে হেপ্পি হেপ্পী এণ্ডিং হোৱা নাই ন গজনী, লাষ্টত কিনে সেনেকে কান্দা ওলাই যায় মানে ভাল নালাগে, সেনেকুৱা তুমি কান্দিছানে কেতিয়া মানে মুভি চোৱাতে কিবা
উম, সৰুতে কান্দিছিলোঁ, সৰুতে কান্দিছিলোঁ মোৰ মুভি চাই মানে।
হ'লেও বেয়া লাগে ন' অলপ মনত।
অ', অ', আও আও কিয়া আও
শুনি বৰ বেয়া লাগে আৰু মই ভাব- ভাবো যে ছোৱালী কিয় মৰিলে, জিন্দা থাকিলে ভাল হ'লে হয়, মই মানে কিবা-কিবি ভাবি থাকোঁ। ফিল্ম শেষ হোৱাৰ পিছতো মই কিবা-কিবি ভাব-ভাবি থাকোঁ মনতে।
মানে মুভি তুমি চাইগে মানে মুভিত তুমি যোৱা, সোমাই যোৱা মানে মোৰ ভালকে মানে সেইটো মুভিৰ মানে
ৰিলেটেড ভাৱি লওঁ আৰু এনেকা।
অ', সেনেকুৱা মানে বহুত মানুহে কৰে, তেনেকুৱা ভাবে কিন্তু ইমচনেল
যোন মানুহৰ মানে বেছি ইনচেন মানে ইমচনেলি এইটো থাকে ন'! তাতে তেনেকুৱা কৰে, সেনেকুৱা মইয়ো আছোঁ দিয়া ময়ো সেনেকুৱাই কৰোঁ। সেইকাৰণে। মোকো, এনেকুৱা তোমাৰ লগত হৈছে নে কেতিয়াবা?
অ', হৈছিলে, সৰুতে হৈছিলে।
অ', সৰুতে মানে বেছি ইমচনেল আছিলে নেকি?
অ', সৰুতে মানে ইমচনেল এতিয়া বৰ্তমান তেনেকুৱা নহয়। মুভি চালে মানে অ', এ, হয়, এইটো নাটক কৰি আছে যেন লাগে তাৰপিছত এনে
উম, মোকতো সেনেকুৱা নালাগে মই যেতিয়া মুভি চাই থাকো চাই মোক নালাগে যিটো নাটক মানে মোক নালাগে সেইটো।
লাগে তেনেকুৱা নহয় মানে আমিতো যেতিয়া মই কিবা বস্তু চাওঁ ন আমি যাতে সোমাই যাওঁ সেইটো লাগে কিন্তু মানে এনেকুৱা কানদা-চানদা নোলায় মানে অলপ দুখটো লাগে মানে কেৰেক্টাৰ আমিতো মানে ফিল কৰো ন চব বস্তু।
উম, উম, মানে তুমি বেছিকে চাই থাকিলে সেইটো মানে তেতিয়া মানে এনেক লাগি যায় যেম।
যেতিয়া তুমি কিবা বস্তু তুমি ভালকে চোৱা ফাৰ্ষৰ পৰা লাষ্টত তেতিয়াহে তুমি অ' তেতিয়া তুমি সেইটোত মানে সোমাই যোৱা মানে তাতে ইমচনেলত সোমাই যোৱা এনেকুৱা হ'ব পাৰে বুলি এনেকুৱা মানে এনেকুৱা দুখ লগা হৈ যায় এনে তুমি মাজতে চাই দিলা এনেকুৱা নহয় বাৰু অ', হৈছে।
কেতিয়াবা একো নালাগে কিন্তু মই যেতিয়া আধা চাওঁ ন তেতিয়া একো নালাগে এনেকুৱা লাগে যে কি মুভি চাই আছ বুলি এনেকুৱ লাগে মানে যেতিয়া চাও ন তেতিয়া ভাল লাগি আৰু। আৰু তোমাৰ কিছুমান মুভি আছে কেতিয়াও মানে চোৱা নাই হা কিন্তু যেতিয়া চাওঁ ন ইমান ভাল লাগে সেইটো কাহানীটো যেতিয়া বুজো তেতিয়া ভাল লাগে মানে এনে কাহানি নুবুজিলে ভাল নালাগে।
এনে পুৰণা মুভিবোৰ চাবা ভালকে তোমাক বৰ ভাল লাগিব তুমি পুৰণা মুভিবোৰ চাইছানে নাইনটিচৰ মুভিবোৰ?
উম, চাইছো বহুত কিবা কিবি এনেকুৱা চাইছো তোমাৰ।
অঁ', কিবা অ', মই চাওঁ কি তুমি কেতিয়াবা সেইটো কালাৰ নাথাকা মুভি চাইছে ন সাধা মুভি?
অ', সেনেকুৱা মানে চলে কিন্তু চোৱা নাই কেতিয়াও। অ', কি নাম হয় এনে গম পোৱা নে কি হয় কি মুভি চানে?
এটা এটা এটা মুভি আছে বিৰি বুলি আছে। আৰু তোমাৰ মাদাৰ ইণ্ডিয়া আছে তাৰপিছত তোমাৰ ঢুৰ আছে। এই বহুত নাম ৰুটি আছে।
ফিলিমৰ আগৰ ফিলিমৰ নামবোৰ কেনেকুৱা কেনেকুৱা আছিল ন।
অ', মা দৰ ইণ্ডিয়া বোলে ধোৰ বোলে ৰুটি বোলে। বাপ বোলে এনেকুৱা আছিলে নামবোৰ।
অ', অ', হয় ৰুটি কপ়ৰা মকান সেইটো এটা আছিল।
অ', আগৰ ফিলি অ', অ', অ', সেইটোতো হয় ভাল লাগে। এইবোৰ মুভি চালে মানে ই মানে অ', সেইটো মানে ৰিয়েলিটি দেখাই। গান বোৰত তোমাৰ ৰিয়েলিটি থাকে তোমাৰ মিনিং বুজাই কিন্তু এতিয়া বোলৰ মুভিৰ গান বোৰ চাবাই যে এক একো মিনিং নাই। আগৰ মুভিবোৰৰ গানখন কৰিবা পুৰা মিনিংফুল গানবোৰ থাকে। আগৰ চাদা চাদা মুভিবোৰ আমাৰ এটা টিভি আছিলে তাতে ডি ডি ওৱান ডি দি টো বুলি চেনেল আছিলে তাতে চানডে চানডে চানড চানডে মুভি দিছিল। দিনত আৰু ডেইলি ৰাতি দহটাৰ পৰা মুভি
অ', আমাৰো আগতে একদম মানে টিভিত চাইছিলো সৰু টিভি আছিল। তোমাৰ সেইটোত চাইছিলো ভাল লাগিছিলে ডি ওৱান ডি টু তোমাৰ মুভি দি আছিল মানে সতে চান চনডে দিছিলি ন এইটো মুভি টো।
উম, চানডে চানডে দুপৰীয়া দিছিলে। আহ ভাল লাগিছিলে মানে।
ভাল লাগে সেইটো মুভিবোৰ চাই কিনে এতিয়াও মনত
অ', এতিয়াও মনত পৰে ঠিকে ক'লা তুমি।
ঠিক দিয়া ঠিক আছে দিয়া ৰাখোঁ।
দিয়া ঠিক আছে দিয়া, ধন্যবাদ, অ'। কোৱা টিৰা ৱেলকাম।